আচ্ছা',
আছো এনে, তুমি?
মইয়ো এনে আছো।
অ', পিছে কিয় ফোন কৰিলা বা? নাই। খোৱা নাই। বনাই আছে। বনাই আছে খোৱা নাই।
অ', অ,
তোমালোকে খালানে?
নাই। নাই। খোৱা নাই। আমাৰ বনাই আছে।
অ', কোৱা শুনি আছো। হেল্ল',
এই বন্ধত বোলে, কাজিৰঙা গছিলা?
অ', ক'ত শুনিছা গৈছিলো। অহা সপ্তাহত আহি পাইছো।
অ', ওচৰতে এনেকে শুনিলো।
সঁচাকৈ বৰ আচৰিত
মাম
অ', বহুত ধুনীয়া হয়। আচ্ছা বহুত ধুনীয়া কাজিৰঙাখন।
উম', উম, কিহেৰে নিজা গাড়ী লৈ
আমি আমি কাজিৰঙালৈ চুপাৰত গলো। নাইট চুপাৰত তেনেকৈ ৰাতিপুৱা অ', আঠটামান বজাত পাইছোঁ ৰাতি চাৰে দহটামানত ছুপাৰত উঠিছিলো।
অ'।
প্ৰায় চাৰ চাৰি পাঁচ ঘণ্টামান লাগিল। দূৰ আছিল যিহেতু।
উম, উম, উম, উম, সিহঁতে
অ', হয়।
কি কি কয়। তাত থকা মেলা কেনেকুৱা?
আ আমি মানে ৰিজৰ্ট ৰিজৰ্টত আছিলো তাত আ আমি অনলাইনতে ৰিজৰ্ট বুক কৰিলো তাৰ পাছত ৰিজৰ্টখনলৈ গ'লো তেনেকে তাৰ পৰাই বাহিৰে বাহিৰে আমি কাজিৰঙা উদ্যানলৈ ফুৰিব গ'লো একদম ৰিজৰ্টখন এক পৰিৱেশটো একদম প্ৰাকৃতিক আছিল। গছ গছনিৰে ভৰা আৰু তাৰ কৰ্মচাৰীসকলৰ ব্যৱহাৰ খুব ভাল আছিল। তেওঁলোকে বৰ ধুনীয়াকৈ বস্তুবোৰ বুজাই কেনেকৈ ফুৰিব লাগে প্ৰথমে ক'লৈ যাব লাগে সকলোবোৰ তেওঁলোকে কে বুজাই দিছিল।
উম, উম। গাইড কৰি থাকে হয় নে নাই?
অ', হয় গাইড কৰি দিয়ে। এনেকে আমি উম সুধি মেলি গ'লো ফুৰিবলৈ।
অ'। আৰু হেৰি জীপ চাফাৰি এইবিলাক
অ', জীপ চাফাৰী আমি প্ৰথমতে অ' হাতী চাফাৰীলৈ গৈছিলোঁ প্ৰায় ৰা-ৰাতিপুৱা সোনকালে উঠি চা পাঁচটা ত্ৰিশ মানত তে গ'লো হাতী চাফাৰীলৈ। তাৰপিছত কুঁৱলীৰ মাজতে হাতীৰ পিঠিত উঠি আমি এনেকে কাজিৰঙাৰ এশিঙীয়া গড় আৰু বাঘ এ বিভিন্ন ধৰণৰ জীৱ জন্তু এইবোৰ দেখিবলৈ পালোঁ। কিন্তু উম হাতীৰ পিঠিত উঠিলে অকনমান ভয়ো লাগে। তথাপিতো গোটেই কাজিৰঙাখন ফুৰা নহ'ল যিহেতু সময় অ', যিহেতু গধূলি হোৱাৰ আগতে উভতি আহিব লগা হ'ল।
তাৰেটো টো হেৰিহে চাব লাগে গোটেইটো এনেকে নোৱাৰি নহয় এদিনত কমপ্লিট নহয় তাৰে।
অ', এদিনত নহয় কি
কমপ্লিট কৰিবলৈ নোৱাৰি উম।
অ', হয়।
দুহেজাৰ ওঠৰ মানতে তেতিয়া চাইছিলোঁ।
অ', পিছে তুমি জীপ চাফাৰী কৰিছিলানে হাতী?
আমি জীপ চাফাৰীয়ে কৰিছিলোঁ।
অ'।
ভাল লাগিছিল তাতে এইটো হাতীত ৰিস্ক থাকে অলপমান বস্তুবিলাক।
অ হাতীত ভয়ো লাগে উঠিবলে। অ পিছে আ আমি পিছদিনা আবেলি জিপ চাফাৰীও কৰিলো, উম। অ হয় ওচৰলে আহি যায়।
উম।
কিন্তু জীপেৰে গ'লে বহুত দূৰলছ যাব পাৰি। কিন্তু হাতীৰ পিঠিত ইমান দূৰলৈ যাব নোৱাৰি কাৰণ হাতীবোৰ মাউতে পৰিচালনা কৰাতে অকমান অসুবিধা হয় কিন অ কিন্তু জিপ পেৰে বহুত দূৰলৈ বা হাবিখনৰ ভিতৰলৈ সোমাই যাব পাৰি।
সেইটোয়ে আৰু দঁতাল দঁতাল হাতীবিলাক দেখিছা নে নাই তাই, দঁতাল হাতী
দেখিছো দেখিছো হাতী তা পিছত দল হৰিণা বন উম বনৰীয়া মহ আৰু বিভিন্ন ধৰণৰ ৰং বিৰঙী চৰাই তাৰপিছত দূৰৰ পৰা বাঘ এটাও দেখিলো কিন্তু বাঘটোৰ ওচৰলে নিনিলে যিহেতু হিংশ্ৰ জন্তু আক্ৰমণ কৰিব পাৰে সেইবাবে।
অ তাকে। এইখনত গৈছিলা নে নাই এইটো অখিল গগৈ যে এখন ৰিজৰ্ট এখন যে আ পাৰ্ক নে কি?
নাই নাই আম নাই তালৈ যোৱা নহল নাই যোৱা নহল তালৈ। তোমালোকে গৈছিলা নেকি?
কি ছিল অ সেইখনত সোমাইছিলো কিন্তু হেৰি আমাৰ টাইমটো অলপমান হেৰি হৈ গ বেছি একো সেই কৰিব নোৱাৰিলো এক্সপ্লৰ কৰিব নোৱাৰিলো।
আত্চ্ছা শুনিছো বহুত ধুনীয়া বোলে সেইখনো?
অ বহুত ধুনীয়া হয় আৰু থলুৱা খাদ্যবিলাক পায়। আৰু হেৰি উম কি বুলি কয় এইটো তে কোৱা?
আমি এ কহৰা আৰু বাগৰি এই দুইটা ৰেঞ্জতে ঘূৰিলো একদম ধুনীয়া সৌন্দৰ্য প্ৰাকৃতিক পৰিৱেশ আৰু আম পৰিৱেশটো মাজত বৰ ভাল লাগিছে লগতে বনৰীয়া জীৱ-জন্তু এইবোৰ চাইও খুব ভাল লাগিছে।
অ অ। বহুত ভাল লাগে তাতে।
তোমাল উম তোমালোকে অহ অ। তোমালোকে যাওঁতে অকল জংঘলতে গৈছিলা নে বেলেগ কিবাও চাবলৈ গৈছিলা?
আমিতো ডাইৰেক্ট জং মগলতে সোমা তাৰে তোমাৰ হেৰিত থাকে মেইন এ এ এখন কাজিৰঙা বুলি এখন ডাঙৰ গেট এখন থাকে আৰু বা
উ।
বাকী হিচাপত তেনেকুৱা থাকে ত' মেইন খত আমি মেইন যিখন আৰু মানে য'ত মানে হাতী চাতি
উম
থাকে
তাততো বাঁহৰ কাৰু কাৰ্য লগতে সুন্দৰ সংগ্ৰাহালয় সকলো আছে আৰু দুপৰিয়াটো তাতে স্থানীয় গাঁৱৰ লোকসকলে নিত্য পৰিবেশন কৰে মাজে মাজে কিবা
অনুষ্ঠান উপলক্ষে উম
আৰু তোমাৰ ভালে এইবিলাক
উম হয়
আৰু কাজিৰঙা মেইন তোমাৰ কোৱা
অ তাৰে থলুৱা অসমীয়া ৰেষ্টুৰেণ্ট খন অ থলুৱা অসমীয়া ৰেষ্টুৰেন্ট সমূহক খাবলৈ সোমাব লাগে বহুত ধুনীয়া সিহঁতৰ ব্যয়ৱহাৰ পাতি কৰ্মচাৰীবোৰৰ
হয় সেইবিলাক ধুনীয়া হয় তেতিয়া যাবা নে তুমি এইখন অৰ্কিড পাৰ্কখননত সোমাবা বহুত ভাল হয় অ তাতে তোমাৰ যদি মেইলি তুমি যদি দি ডিচেম্বৰ মানত যোৱা যুত দিম যাৱা বুলি ভা মানে যদি যাম ভাবা নে তুমি ধুনীয়াকে তাতে তোমাৰ মে
উম
লাহ বিলাক তোমাৰ
উম উম ঠিকে
দেশৰ এইবিলাক এইবিলাক ধুনীয়াকে বস্তু বিলাক বনায়
অ আৰু সেই সময়ত বতৰো ভাল থাকে ন বেছি গৰমো নাথাকে সেইবাবে ফুৰিবলৈ সুবিধাও হয়
কাজিৰঙাত তুমি গ'লে ডিচেম্বৰ মাহত যাব গৰমত ইমান এটা মানে আৰু ভাল হে সি নালাগে ইমান এটা ইচ্ছা নাযায় এইবিলাক ঠাণ্ডা চিজনত গলে ভাল
উম এইখিনি সময়ত গ'লে বৰষুণো বেছি হয় বৰষুণ দি থাকে ফুৰিব নোৱাৰি ভালদৰে
সেইটো কাৰণে আৰু নোৱাৰি একে দেখি নেপায় ঠাণ্ডা দিনত ধুনীয়াকে একদম ওচৰলৈকে আহে হৰিণা বিলাক আহে ওলাই
অ
আৰু এতিয়া চবপিনে পানী হৈ থাকে
পোৱালীবোৰ ইমান মৰম লগা অঁ
অ বহুত ধুনীয়া হয়
দূৰলৈ লৈ নাযায়
তই উম
তোমালোকে যাওঁতে জীৱ জন্তু বোৰ দেখিছিলানে ভালদৰে
দেখিছো একদম ওচৰলৈকে আহে আৰু হেৰিটো দেখিছো এইটো পুৰা যে
অ অ অ একদম মৰম লাগে
ঘৰলেকে হৰিণ দেখিছো আৰু এইটো
আৰু তাৰে স্থান স্থানীয় মানুহবোৰো ভাল ভালদৰে বুজাই দিয়ে
অ পৰিভ্ৰমী চৰাইবিলাক আহে বহুত ভাল চাবলে বহুত ভাল সেইটো তাত
উম সেইবাবে এইবাৰ ভাবিছো শীতকালতে আৰু এবাৰ ফুৰিবলৈ যাম কাজিৰঙালে
মোৰ লগতে ওলাবা একেলগে আমাৰ যোৱা প্লেনিং চলি
উম ঠিক আছে উম জনাবা তোমালোক গলে বাকী তোমাৰ লগত কথা পাতি আজি ভাল লাগিল
ভাবিছে অ মোৰো ভাল লাগিল তোমাৰ লগত।
অ
দিয়া